হেল্ল'আহ হেল্ল'
কোৱা ভাইটি কি খবৰ।
আহ ভাইটি আছো ভালে ভাল বেয়া মাজতে।
হয় নেকি। ক খবৰে নাই আজিকালি ফোনে নকৰা।
এ সেইদিনা ন পৰহিদিনে ফোন কৰিলো।
পাহৰি গৈছে নেকি অ পাহৰি গৈছে নেকি
এ ফকে মইতো কথা পাতা নাই ভাইটিয়ে পাতিলে নেকি মোৰ
হ মই কথা পাতিছো তোমাৰ লগত হৈ দিছা নেকি
অ
তুমি চাগে পাহৰি গৈছা ইমান এ পৰখি কথা পাতিলো তোমাৰ লগত আধা ঘন্টা
অ আধা ঘণ্টা কথা প
আহ
আহ ভাল বেলাই
আমাৰ ইয়াত কিৃষি বহুত গৰম আৰু কাৰেণ্ট নাছিলে
অ সেইকাৰণে পাহৰি চাগে জানি ব
বহুত গৰম কাৰেণ্ট নাই আৰু মই বেলেগ জেগাত আহি ইনভাৰটাৰত মোবাইলটো চাৰ্জ কৰিলো।
আহ হয় নেকি আৰু কত আছা এতিয়া
এই আমাৰ দাদাৰ ঘৰত
হয় নেকি ভাতৰ খাইছা
হেল্ল'
কিহেদি খাইছা
নিৰামিষ
নিৰামিক নি
উম
মাছ মাংস নাই?
এ আজি পূজা নহয় অম্বোবাছি মেলা শেষ।
অ হয় নেকি, অ আজি পূজা আছে নহ, পাহৰি গৈছিলো দেই অ।
এ তোমালোকে খোৱা নেকি?
নাই নাই আমি আমিও নিৰামিষ। মানে আমি ভাত খুৱাই নাই ৰি।
আমি নাখাও এইবিলাক।
দ আছো না মই দায়িত্বত আছো যে সেইকাৰণে খোৱা নাই।
অ। হয় নেকি?
অ।
কত বোলো ক'ত, কি-কি খাদ্য খাই বা ভাল পোৱা?
অ, মইতো মানে আছে বহুতে মানে খাই ম চাইনিজ মান চাইনিজ খাবাৰ বিলাক খাই ভাল লাগে। আৰু চাইনিজ বস্তু বিলাক। দা
হয় নেকি?
অ, মানে সেইলাক বস্তু খাই ভাল লাগে। তোমাৰ মানে এ, অ-অ, চাইনিজ ফুড বিলাক।
অ, এহে মই বুজি পালো তোমাৰ কথাটো।
এইবিলাক খাই বহুত ভাল লাগে, আৰু কি।
আচ্ছা,
আমি ৰেষ্টুৰেট সোমালেটো এইবিলাকে খাওঁ। হা।
কিমান ভাল পোৱা।
উম-উম ৰেষ্টুৰেণ্ট সোমালেটো আমি সেইবিলাকে খাওঁ।
কি কি চাইনেছ ফুড?
মানে অ' নাম বিলাক আছে বহুত মানে দুটা ফেব্ৰেত বোলি ক'ব গলে, কি কৰি কি বিলাক কৈছিল ৰ ৰব। চিকেন-চিকেনৰ কিবা আছিল। এ পাহৰিলো নাম বিলাক মানে এ-এ, আজি দাইতত আছো নাই সেইকাৰণে পাহৰি গৈছো দে।
অ' চিকেন ফ্ৰাইড দেষ্ট।
এইবিল খাই থাকো চিকেন ফ্ৰাই ৰাইচ, বিৰিয়ানী, আৰু চিকেন চপ, তাৰপিছত চিকেন পকোৰা, আৰু বহুত আছে এনেকুৱা ধৰণৰ।
পিটিছ এ বহুত ধৰণৰ পিজ্জা, স্প্ৰিং ল ৰ'ল, পাস্তা, হা
পিজ্জা কিহে দি বনাই?
বনাটো নাজানো দেই বা চেফ বনাই কিটচেনট বনাই না আমিতো খাব লগে খাওঁ হে। তাতে পনীৰি পিয়াজ। কেপচিকাম এইবিলাক থাকে চাগে ময়দা চয়দা চীজ এইবিলাকেদি বনায়। খাই ভালো লাগে অ' মানে আহিল
তাক জানিব লাগে ন।
অ নাই আমি এইবিলাক আম হাত চাত ইউজ নকৰো আমি এই আম খাওহে আমি।
মই কওঁ শুনা কি কি দি বনাই।
তুমি জানা।
হম।
এইফালে কোৱা।
পিজ্জা দিব বিলাহী লাগিব।
অহ পিছত।
আৰু পিয়াজ বিলাহী। তাৰ পিছত পেপচিকম, পেপচিকম তাৰপিছত মজাৰালা চিজ ক য আহা আৰু তাৰ মছলা, মছলা কেইটা থাকে সেইটো মছলা কেইটা দিয়ে নাই তাৰ পিছত তাৰ ধুনীয়াকৈ তাতে দি সে অ মানে মেচিনটোত সোমাই দিলা মেচিন তাত অটমেটিক দহ মিনিটৰ ভিতৰত হৈ যায়
হটি ক দি এ
আমি মানে সেনেকে আছো বনাই খাইছো
অ হয় নেকি আমি সেই বিলাক আহ নবনাও না আমি খালে অৰ্ডাৰ কৰো অৰ্ডাৰ কৰোতে আহি যায় আমি এইবিলাক খাওঁ।
আমি মানে কি মই মানে এই ছাৰৰ ঘৰত আছিলো ন
অ
মানে ডেণ্টেল ডক্টৰ তাত মই চাৰ লগ থাকো তে থকাতে উ এতিয়া নাই বৰ্তমান আগতে আছিলো
অ
তাত মেচিন আছে তাহাঁতে অভেম বুলি কয়
আমিতো জানে কি আমি ঘৰতে থাকো অৰ্ডাৰ দি ঘৰতে আহি য আমি ঘৰৰ পৰা খালি লৈয়ে খাব হৈ লাগে
অ আচছা চব বস্তু ৰেডি থাকে ষ্টক থাকে ন ৰেডি থাকে পুৰা বনাই লোৱা ভ নাই দেখা ধুনীয়া লাগে পেনচন খেৰি সেইটো তো ভাল আৰু
অ বুজিছ আমি মানে এইিলাক আমি শুনি লাভ নাই না আমি এইাক নবনাও ন আমাৰ ঘৰত আমা ছে হিৰে কাম চাম কৰে আমিতো এনেই থাকো
সাত কি ঘৰত নাজা নেকি এনে ঘৰতে আছে এতিয়া।
ঘৰত যাম অলপ পিছত যাম।
মানে ফুৰিব আহিছা।
অ কোনটো চাদ কৰিব আহিছিল।
অ মানে তোমাৰ পৰা কাৰে নাই আৰু কি।
নাই তোম সিফালে।
আমাৰতো কালি নাথাকিলে চলে আমাৰো যেেমাত আছে ডাঙৰ ডাঙৰ আমাৰ ঘৰতে আছে
অ দিনতে চলাই দিয়া।
অ পই এনি টাইম চলি আম এনি টাইম।
আচ্ছা।
অ এনি টাইম চলে আমাৰ ঘৰ ৰুমতটো মানে ঠাণ্ডা হৈ থাকে মানে ঘৰ থাকিব নোৱাৰো নো।
অ এ চি আছে নাই তোমালোকৰ।
আনা আছে। মোৰ ৰুমতে আৰুটো আমাৰ সেইটো ৰুম ডাঙৰ ডাঙৰ কুলাৰ বুলি কয় ডাঙৰ ল যে আছে সেইবিলাক আছে। আৰু চিলনগ মানে ৰিমট কন্ট্ৰলটো ফেন আছে সেইটো ফেন বিলাক আছে।
আচ্ছা তোমালো ঘাল ভাল দোন ভতিজাক তো।
অ ভাল মানে সেইটোয়ে এইটো সেইটো ক'লো মই যে আমি অৰ্ডাৰ কৰো বস্তু বিলাক যিব বিলাক বস্তু লাগ সেই বিলাক মই অৰ্ডাৰ কৰো আহি যাই। আৰু এইখিনি আনিলে খাব লাগে খাওঁ আৰু।
আচ্ছা। কেনে বুজি ভালো মই।
হয় এইতি তুমি ধৰিব পৰা নাছিলা। অ
আ দেউতাই কি কৰে?
হা
তোমাৰ দেউতা কি কৰে?
এই ঘৰত এনে বহি থাকে। মানে আমি ইনে কান্দাই আমি কৰো ন যিহেতু।
হয় নেকি?
অ এনে বহি থাকে আমাৰ ঘৰত। ঘৰ বাগিচা বাগিচা চাই এনেকে ফুল চুল থাকি দিলে থাকে বহিল কি বাতৰি নিউজ পেপাৰ পৰি থাকে।
অ
আমি আমি কৰো গতে
আহ হ মই দ এ কিবা থাকো ন দাত ডাক্তৰৰ লগত।
হয় নেকি ডক্তৰটৰ ন থাকা।
উম।
কিমান কে চেলাৰী দেই।
অলপ দিয়ে বাৰ হাজাৰ টকা দিয়ে।
অ ইমান কমত থাকা তুমি কেনেকা।
কি কৰিবা এতিয়া সিহঁতে খাওঁ খল চব দিয়ে ন।
উ আমাৰ ঘৰত যিটো কাম কৰে কাম কৰ মানুহ থাকে ন।
অ
তাকে আমি বিশ হাজাৰ বুলি দি বাহত বিশ হাজাৰ দিও।
হয়নেকি?
অ তাকে আমি বিশ হাজাৰ কৰিল মাহত আমাৰ আমাৰ ঘৰত কাম কৰা মানুহ চাৰিজন আছে দুটা প ক মানে হাউচ কিপিং দুটা। একজনক বিশ হাজাৰ কৰি দিব গ'লে মাহৰ আশী হাজাৰ টকা যায় এটাৰ মাহতে।
আহ
টো আৰুটো আমাৰ নিজৰ খৰচ ইমান লে-লাইনৰ বিল বুলি ক'ব গ'লে আমাৰ মাহতে বহত আৰু যায়।
হা। এনেকোৱা কথা।
উম, সেনেকুৱাই।
উম, উম।
তোমালোকে মিলি মিলি মদ্যয়বিত্ত ন'।
হা, ময়ে নৰ্মেল আৰু।
অ', তুমি মিডিল ক্লছ।
অ'।
সেইকাৰণে কৈছোঁ তোমাৰ দদ বাৰ হাজাৰ তোমাৰ কেনেকে থাকা।
হোৱা পিছত এ, আছোঁ মানে এইবোৰত টিবা টিভি চাই আছিলো।
হা ৰাখিছ।
অ', মানে টিভি ৱাল আছে ডাঙৰকে বহাইছোঁ লগাই দিছোঁ, চাই আছ এনেকে।
কি চাৱা।
এই টিভিতো মানে নিউজ, আমি লা নিউজে চাই থাকো টিভিত আমি এইটো মোবাইলত থাকে আমাৰ আইফোনতো। যিখিনি বস্তু চাব লাগে আইফোনতে কৰো, কাম চাম টিভিত নিউছ চাওঁ আৰ কি চেনেলত।
অ'।
নহ'লে টিভিটো এনেই এনে অ', মানে এনেই বহি থাকিলে বেকাৰ বেয়া হৈ যাব ন টিভিটো ইমান
তোমালোকে ইমান ধনী মানুহ আৰু কাডটো দিবা নেকি?
নাই তোমাৰ এ, তোমাৰ যদি কাম লাগে কোৱা কামত এটা মই সোমাই দিম। মই মানে এ, বহুতকে সোমাই দিছোঁ। এটে ভাল ভাল কাম, লাগিব নেকি? অ, মানে চেৱালিত পাবা তোমালোকে তোমাৰ কোৱালিফিকেশ্যন কিমান, তুমি কেনেকে কাম কৰিব পাৰা। সেইখিনি হিচাপে তোমাক দিম এটা।
হয় নেকি।
তুমি বা কামবিলাক কৰিব পাৰিবা তুমি।
অহ, অহ।
মানে পাৰিবা তোমাৰ ত্ৰিছ হাজাৰ মান তোমাৰ বুলো পাই যাবা আৰামত তুমি তুমি মাহত।
গুৱাহাটীত ভাল লাগে যে, থাকি।
হে কিবা গুৱাহাটী আমিতো ক'ত আমি গুৱাহাটীতকৈ আমি কিবা হে আছোঁ। অ', যে মগলদৈত হে আছোঁ আমি, গুৱাহাটীৰ পৰা অলপ দূৰত হে।
মগলদৈত ইমান ভাল নালাগে, গুৱাহাটীত টাউনটো ভাল।
অ', মানে। আমি ইয়াত থাকো মানে আমি বেছি দিন নাথাকো, আমি ইয়াত যে কাম চাম কৰো সেইকাৰণে আমি ইয়াত থাকো ৰ'জ থাকো। কৈছোঁ আমাৰ মেইন ঘৰটো, উবাই দিলে। অলপ দূৰত আৰ কি, মঙগলদৈয়তে পৰে অলপ ফাকত আৰু আমি যি কাম কৰো সিহতে ভাল নালাগে দে।
তাৰ অলপ সন্মুখত বেলেগ প্লেছ ভালেই লাগে তাতে থাকি। আজিকালিটো থাকালৈ মানে জাগালৈ ডিপেণ্ড নকৰে না তোমাৰ পইচা কিমান আছে বা তুমি কিমান ক-কেনেকে চলা সেইটোহে ডি পেন কৰে।
অহ।
যাব লাগিব ন' আকৌ মানে কোনটো ধৰণৰ তুমি কেনেকৈ কাম কৰিব লাগে, সেইটোয়ে।
অ'।
বিয়া ছিয়া পাতিছা নে নাই তোমালোকে?
নাই এতিয়া বহত নাই।
উ, কিয়?
টাইম লাগিব এতিয়া গ'লে মান বিয়া পাতা নেকি
তোমাৰ ধোনু বয়স হৈছে বিয়া পতা।
তোমাৰ বয়স কিমান।
তুমি পাতি লোৱা বিয়া।
অহ পাতিছো মই।
হয় নেকি?
অ
বা বাইছ বছৰ হ'লে বিয়া কৰাম।
তোমাৰ হোৱা নাই নেকি বাইছ বছৰ
উহপ
এ মই দুটা বিয়া কৰাইছো।
এইবাদ দিয়ে বেলেগ কথা কোৱা খাদ্যৰ বিষয় কিবা
হয় নেকি।
অহ
অ
অ তোমাৰ খবৰ বাতৰা কেনেকুৱা চলি আছে। বৰ্তমান কোৱা এইখিনি
বৰ্তমান ভালে চালি আছে। ভালে আছো।
হা আমাৰতো আৰু ক'ব গ'লে সেনেকুৱাই চলি আছে আমাৰো সেনেকুৱাই ভাল বেয়াৰ মাজত।
হয় নেকি।
অঁ'।
অ'। তাৰপিছত ৰাতিৰ আহাৰ কি হ'ব আজি?
হা।
তে আহাৰ।
কি ক'লা
ৰাতিৰ খাদ্যটো কি হব?
আৰু ৰাতি ৰাতিটো আমাৰ ক'বাগে এইটো মাছ মাংস মাছ মাংস থাকিব আজি তাৰ ফাৰ্ষ্টটো আমি ইমান সক ৰাখা কিবা চাহৰ লগত এক বইল কণী পিছত আৰু চাহ বুলি কওঁ চাহ খাহ গ্ৰীণ টি।
অ', গ্ৰীণ টি।
গ্ৰীণ টি তাৰছত কিছুমান গ্ৰীণ ট খাই মই নাখাওঁ দে মই বইল কণী তাৰছ কল সেইবিলাক। খাবা নেকি।
আমাৰ ঘৰত সকলোৱে গ্ৰীণ টি খায়। ৰাতিটো আমাৰ কিবা এনেকুৱা থাকে ঘৰতে বনাব চাগে বিৰিয়ানী তাৰপিছত আৰু পোলাও সিৰা থাকে যোনে কি খাই ভাল পায় আৰু।
উম।
মান অডাৰ গ হাউচপি গ কাম কৰা মানুহিলাক বনাই।